কি খবৰ হেল্ল' কি খবৰ
ভাল, ভাল।
কি কৈইছা?
ইয়াতে আছোঁ, এতিয়া ইউ পিত।
অ', কেতিয়া গ'লা আৰু তু
ইউ পি যোৱা হ'ল আৰু এমাহমান হ'ল।
অ', কি, কি চলি আছে তাতে? কিয় গ'লা, কিবা কাৰণত গৈছা নে কি?
এনেই, ঘূৰিব কাৰণে আহিছিলোঁ। বহুত দিন যোৱা নাই, চাইল্ডহুড মেমৰিজ এইবিলাকৰ কাৰণে।
অ, সৰুটো, সৰু পৰাটো তুমি তাতে আছিলা ন, তাৰ পিছতহে আহিছা গুৱাহাটী?
হয়, হয়, হয়।
আৰু তাতে বতৰটো কেনেকুৱা?
বতৰ নুখুধিবা ইয়াতে। টেম্প্ৰেচাৰ বহুত হাই ইয়াতে। আজি, আজি। কেনেকে আজি ফৰ্টি টু, ফৰ্টি থ্ৰী গৈছে ইয়াতে।
অ'। ততে হিউমিডিটিটো বেছি। আমাৰ ইয়াতে অ অসম-অসমতটো আমাৰ হিউমিডিটি হয় ন, তাতে কেনেকুৱা?
তাতে-ইয়াতে হিউমিডিটি ইমান নাই, ইয়াতে বতৰ বেছি গৰম।
অ', আমাৰ ইয়াততো এতিয়া, মানে দিনত অলপ গৰম দিয়ে, কিন্তু ৰাতি আকৌ ঠাণ্ডা। ৰু একেদিনটো পু় বৰষুণ, বৰষুণে দি আছিলে পুৰা। চব ফালে বানপানী।
ই-ইয়াতেটো বৰষুণ দিয়া নাই, বাট, গৰম বহুত বেছি ইয়াতে দি আছে। গৰম মানে বহুত গৰম।
কেনেকে আছা আৰু এতিয়া? মান কি আৰু ইমান গৰমত কুলাৰ? কুলাৰ, কুলাৰ কাম দিয়ে নে?
কাম দিয়ে। অকল কুলাৰ হ'লে নহয় ন, কুলাৰৰ ভিতৰত পানী ভৰাব লাগে।
অ'। আৰু বাকী কি, কি পঢ়িব গৈছা তাতে?
বাকীটো মই কৈছোয়ে চাইল্ডহুদ মেম'ৰিজ ইমান দিন যোৱাই নাই সৰুৰ পৰা। এইবিলাকৰ কাৰণে আহিছোঁ ইয়াতে।
অহ ঠিকে আছে ভাল ভাল লাগি আছেনে?
ভালে ভালে ভাল ভাল ভাল ভাল লাগিছে আৰু অকল গৰমৰ কাৰণে অকল ঘৰত থাকিব লগা হ'ল ৰা ৰাতি ওলাওঁ গধূলি টাইমত বাছ দিনতো ওলাব নোৱাৰি দিনত বহুত লো বহুত গৰম
আৰু কি মা -দেউতাই গৈছে নে অকলে গৈছা?
নাই নাই মই অকলে গৈছো।
অহ বন্ধ পিছত কি কি কলেজ?
অহ কি কলা?
কলেজ বন্ধ দিছিলে নেকি?
নাই নাই কলেজ ছুটি আছিলে।
পৰীক্ষা হৈ গ'ল? হৈছে নহ। তোমাৰ কোনটো চেমত আছিলে এতিয়া
এতিয়া ফৰ্থ চেম।
ফম্ম অহ কেনেকুৱা হল একজাম ভালে ভালে গৈছেনে?
ঠিক ঠাকেই হৈছে ইমান একো পঢ়টো নাই বাচ্ ঠিকেই কৈছে পাছ হৈ যাম বাকীবিলাক মই নাজানো
আছে ইয়াৰ পৰা ওলাইটো ভাল জব পাবাই, উলাই চাকৰি পাবাই ভাল
অহ
তাৰ পৰা ওলাইতো আকৌ এতিয়া ডিগ্ৰী কমপ্লিট হোৱাৰ পিছতটো চব ভালে ভাল জব পাই যাবা চাকৰিতটো নেই ন ভাল চাকৰি পাবা আৰু
এইটোৱে চাব লাগে চাব ভাল পালে তো ভালে নহলে তো কি সেনেকে ঘূৰি থাকিব লাগিব কিন্ত ভি দ থাকিব লাগিবৈ
অহ কৰি যাব কেচ নাই, আজিকালিটো ইণ্টাৰভিউটো দিব লাগিব আৰু কত তাতে তাতে আৰু কি আছে কত ঘুৰা ফুৰা কি কৰি আছ ওলাই থকা নে বাহিৰত
বাহিৰত ওলাই থাক ইয়াতে আছে জাগা ঘুৰা ফুৰাৰ জাগা আছে, তোমাৰ কি এইটো ফুড শকিন নে কাপোৰ কিনাৰ শকিন
মইতো চব ভাল পাওঁ খানাও ভাল পাওঁ হেৰি শ্বপিং মানে চবেই চব ছোৱালীয়ে ভাল পায় আৰু ত'অ তঅ, কিবা আছে নেকি তাতে তেনেকুৱা
আছে আছে ইয়াতে আছে কৰক পুৰত আছে ইয়াতে
ভাবিছো যে যাম এতিয়াতো মোৰ আহ পৰীক্ষা এতিয়া নেক্স মাহ হ'ব বা অ', আগষ্টতো হ'ব পাৰে, জুলাই বা আগষ্ট তাৰপিছত ভাবিছো যে তেতিয়া বন্ধত কম। তেতিয়া ফুৰিব যাম আৰু ইউ পি ফালে যাম।
অহ, আছে, আছে।
সুধিলো যে কি কি জাগা আছে ভাল? য'ত মই যাব পাৰো।
ভাল জেগা যেনেকে যেনেকে ইয়াতে বহুত বহুত কেইটা এৰিয়া আছে, শ্বপিং মল আছে ইয়াতে দুটা তিনটা নতুন ৰেষ্টুৰেন্ট খুলিছে। এটা ৰেষ্টুৰেণ্ট এটা নতুন খুলিছে এইটো ভাটি চোখা ৰেষ্টুৰেণ এই বহুত ভাল।
মাটি চকা হেৰি তাতে ফু ফুত ট্ৰেডিচনেল ফুড নেকি? একদম চব মানুহ খায়।
আৰু এটা আৰু এটা আছে টেন পাৰ্ক ষ্ট্ৰীট এইটোও বহুত ভাল।
তাতে বহুত বহুত ভাল ভাল বস্তু পায়
অ', আৰু ষ্ট্ৰীট ফুডটো কেনেকুৱা? নন ভেজৰ
অ', ষ্ট্ৰীট ষ্ট্ৰীট ষ্ট্ৰিট ফুড নক'বা ষ্ট্ৰিট ফুড তোমাৰ কি বুলি কয় চাট আছে, আলু চাট আছে তাৰপিছত অ ফুচকাটো আছে আছে আৰু আৰু ম'ম ভেজ ম'ম, নন ভেজ ম'ম দুটাই পাবা। বহুত বিলাক আছে।
আৰু ঘুৰা ফুৰা কিবা এটা টেম্পল বা পাৰ্ক তেনেকুৱা কিবা ভাল তাতে মানে মই গলে মই চাৰি, পাঁচ দিনৰ কাৰণে যাম।
টেম্পল এট ইয়াতে আছে এটা বহুত ডাঙৰ টেম্পল টো হ'ল তোমাৰ গৰতনাথ মন্দিৰ বুলি কয় ইউ পিত। চবতকে ডাঙৰ এইটোৰ কাৰণে ফেমাচ।
এইটো হা
টেম্পলৰ আৰু ক'ত ক'ত আছে? জাগাটো কি মানে? কেনেক যাম?
এইটো যাবৰ কাৰণে গোৰখপুৰ ৰেলৱে ষ্টেচনৰ পৰা তুমিট কোনোবা এটা টেম্প' ল'লে ডাইৰেক্টলি ক'বা ভৰতনাথ মন্দিৰ যাব লাগে। এতে লৈ যায় এইটো ঘন্টা ঘৰৰ কাষতে
ত কিমান অপনি মানে কেতিয়া খুলি আৰু কেতিয়া বন্ধ হয়
উম মন্দিৰটোতো ৰাতিপুৱা তোমাৰ খুলি যায় চাৰে দ চাৰে আঠ আাতটা নটাৰ পৰা খুলি যায় আৰু গধূলি তোমাৰ চাৰে আঠটা নটালৈকে খোলা থাকে তাৰপিছত বন্ধ হৈ যায়। আগতেতো বহুত দেৰি লগে খোলা আ খোলা আছিলে তাৰপিছত অকমান কম কৰি দিলে এতিয়া কাললৈ বন্ধ হৈতি
তাতে খানা চা খানা কিবা আছে নে ব্যৱস্থা নে নি যেে বাহিৰত ওলাই খাব লাগিব ভিতৰত খানা দিয়ে নে প্ৰসাদ দিয়ে
প্ৰসাদতটো আছেই আছে মন্দিৰৰ ভিতৰত অ মন্দিৰৰ ভিতৰত বহুত কিবা আছে তোমাৰ এইটো কি বুলি কয় পাৰ্ক আছে তাৰপিছত এন্টাৰটেইনমেন্টৰ বস্তুও আছে ছ যেনেকৈ তোমাৰ ঝুুলা ছে তাৰপিছত ৰলাৰ কষ্টাৰ আছে তাৰপিছত তাতে তোমাৰ বস্তুও বিকে বস্তুও বিকে মানে তোমাৰ
অ অ
লাখ লাখ লাখটোো চিন অ চকু বস্তু সৰু সুৰা এইবিলাকো আছে তাৰপিছত তোমাৰ ফুল ফুড ষ্টলও আছে ভিতৰত
ত এইটো মন্দিৰ সতৰত ইমান ইমান চব বস্তু সোমাই আছে আৰু মন্দিৰৰ মানে বহুত তংগুৰ ঘৰ ন তাৰ মানে তাৰ এৰিয়াাতটো বহুত নছিল মন্দিৰৰ ভিতৰত যদি ইমান অৱশ্য আৰু কি কি আ এতি ঘুৰিব পাৰিম নে বহুত াই লাগিব নেকি বহুত সময় যাব ন পুৰা দিন লাগিব
অ পু আগ তোমাৰ পুৰা মন্দিৰটো ঘুৰিব লগা হলে তো পুৰা দিন যায়
এনে ম কমিব লাগছ অ এদিনতো মডিৰ প তাৰপিছত আৰু আৰু ততে পাৰ্ক পাৰ্ক আছে নেকি খ প্ক
পাৰ্ক আছে তোমাৰ ঘন্টা ঘৰৰ তাতে আছে ঘ াগাৰ ৰেেলৱে কলনীৰ অ ৰেলৱে কলনী বুলি কয় এইটো কৃষ্ণ নগৰ ৰেলৱে কলনী বুলি কয় তাতে আছে পাৰ্ক বহুত ডাঙৰ পাৰ্ক এইটো
যদি মই ট্ৰেইনৰ পৰা যাম নে গুৱাহাটীৰ পৰাে কাইৰে্ট ট্ৰেইন পাই ন
অ গ গুৱাহাট গুৱাহাটী পায় পায় পায়
মই তাতে যদি মই তাতে যদি খো মইতো মোৰ কত ভাল হোটেল থাকিব মানে কত থাকিম যে মোৰ চব চব জাগাছ মই কব তেতিয়া মানে ক'ত থাকিব লাগিব মই তাতে ভাল হোটেল প
তুমি অ ঘূৰিবৰ কাৰণে আহি আছা ত তুমি ষ্টেচনৰ কাষত ইয়াতে হোটেল আছে দুটা তিনিটা এটাতো বিশাল এটাতো বিশাল হোটেল বুলি কয় এটা টো আছে তাৰ পিছত তোমাৰ গৰখপুৰ গমেন্টৰ এটা হোটেল হয় টো এটা আছে যোনটো ইউ পি গভমেণ্ট এইটো কৰে ৰাণ কৰে এইটো এটা আছে তাৰপিছত বাকীও বহুত কেইটা হোটেল আছে ভাল ভাল ৰাজেশ হোটেল বুলি কিনে এটা আছে
বজেট ফ্ৰেণ্ডলি হয় নে কম দাম ধৈ যাব
আমাৰ ফ্ৰেণ্ডলি হয় ফুল চেফটি সব ঠিক আছে যতে
যদি ত চাত চব জাগা ওচল থব ন
অ চব মানে কি কলা
এ মইতো ভাবিছো চাৰি পাঁচ দিনৰ কাৰণে যাম ত' সেইটো হিচাব তোক থকা আৰু খানা একবো চব চাব লাগিব ম বাহিৰৰ চব জাগা বস্তু মানে খাব নোৱাৰো পেট বিষাই কিবা তেনেকুৱা ক
অ তুমি এইটো এইটো ভিতৰতো তুমি এইটো তুমি ইণ্ডাকশচন লৈ আনা ফ'ৰ এ এক্সাম্পল আগ তুমি ্ৰেইনত আহি আছ তুমি ইণ্ডাকশ্যন লৈ আহিব পা তুমি ভিতৰতো বনাব পাৰা।
অ', তেনেকৈ আছে ন? সুবিধা আছে যে, মই মই যে, খানা বনাই খাব পাৰো।
তুমি খাব পাৰাটোৰ সুবিধাও দিছা তাতে।
কালি যিমান খিনি শুনিছো মানে তোৰ এবাৰতো যাব পাৰো আৰু ফুৰিব কাৰণে আৰু বহুত আছে সেইটো বাকী নি কথা পাতিম বেলেগ দিনা আৰু তো বহুত আছে বেলেগ বেলেগ জাগা এতিয়াটো মন্দিৰ আৰু সেইবোৰে কথা পাতিছো।
অ', ঠিক আছে মি যেতিয়া ফ্ৰি হ'বা। নাই খোৱা নাই খাম অকণমান পিছত।
এতিয়া য'ত বনাইে আছো মই। এতিয়া বনাই আছো তোমাৰ দালি, চব্জি আৰু ভাত।
নাই।
অহ।
হয় আৰু